আহ মানেখিনি কবলিব আছিলে
এ কি কৰিম কিবা কামত ব্যস্ত হৈ আছো আৰু তুমি কি কৰি আছা
মই এনে অলপ শুই আছিলো অলপ গাটো ভাল নহয় মানে সহ শুই আছিলো
হয় নেকি কিবা হৈছে নেকি
কিবা হৈছে মানে একো হোৱা ন আনে গাটো অলপ বেয়া লাগি আছে আ মানে অলপ কমযু যে ল আছে সেইকাৰণে
অ অলপমান খোৱা বোৱা কম কৰি আছা নেকি
ন খোৱা বোৱা থিকে আছে
অ কম কৰি খালেও কেতিয়াবা গা দুৰ্বল হয় টোপনি খট হালেও গা দুৰ্বল হৈত বেয়া লাগি থাকে টোপনিটো যদি উপূৰ্ণ নহয় তেতিয়াও গাটো বেয়া লাগি থাকে অ টোপনি চুপনি ভানক মাৰিব লাগে
টোপনি মাৰো এই কালি মানে অলপ টোপনি অহা নাছিল নাই বোলো জোতা মজালৈকে জোতা মজালৈকে টোপনিয় অহা নাই মানে এনে গ অলপ বেয়া আ বেয়া আছিল থাকোতে মানে টোপনি অহা নাছিল সেনেকে তাৰে পাছত অলপ আহ আৰুছ ভালে
অ মোবাইল চোবাইল বেছি কৰি চোৱা নেকি
নাই মোবাইল সেনেকে নাচাও এনে কিবা কাম থাকিল চাও সেনেকে
অ বেছিকে মোবাইল চাব নালাগে কাৰণ একদিন টোপুলি ক্ষতি হ'লে দেহাৰ বহুত ক্ষতি হয়ত
উ এতিয়া আপোনালোকৰ যে ভ্ৰমণ যোৱা কথা আছে কি হ'ল
উম ধৰ্ম যাম বাবা মানে ইমান তাৰিখৰ ফিক্স হোৱা নাই অ মানুহ অলপ ক হৈছিল আৰু হৈ কি জনমান নোযোৱা হৈছে মানে পইচাৰ মানে এইকেইদিনত বোলে অলপ অসুবিধা হা হলে মানে আহিন কাতি মানত দে হ'ব নেকি এতিয়া কৈছে এই কেইটা দিন বাৰিষাও পইচাৰ আৰু নাটনি সেইকাৰণে আহিন কাতি মাহত যাও নেকি
এতিয়া আহিন কাতি মাহতহে হ'ব কিজানি যোৱাতো এতিয়া নহব নেকি কাৰণ তেওঁলোকেও যাব আশা কৰি আছে আমিও যদি এৰি থৈ যাওঁ তেওঁলোকে বেয়া পাব ন চবেইতো একেলগে যাবা‌। নৰে চব হ'ল
এনে এতিয়া মানে যোৱা নহ'ব আৰু,
এতিয়া আৰু যোৱা নহয় এনেই আমি গ'লো হয় আগষ্ট মানত গ'লো হয় আৰু, আগষ্টৰ তাৰিখটো ফিক্স হোৱা নাছিল আগষ্টৰ মাহত যাম বুলি ভাবি আছিলোঁ এতিয়া- এতিয়া নহব এতিয়া মানে ছেপ্তেম্বৰ অক্টোবৰ মানত সে‌ হ'ব। তেতিয়া মানে গৰমো নহয় ঠাণ্ডাও নহয় সেই টাইমত গোটেইবিলাকৰো সুবিধা হৈ গ'লে। সেনেকে ঠিকেহে, যাম
অ ক'ত মনে হয় মানে এনেই বাহে এনেই মানে কি খাম ভবা নে এনেই এনেই, আান অ
মানে তীৰ্থ ভ্ৰমণ বুলিও ক'ব নোৱাৰি ভ্ৰমণ বুলিও ক'ব নোৱাৰি মানে মানে পোন্ধৰ দিন মানত উ থাকাকে আমি চুপাৰত যাম গ'লে যিমান, খিনি পাৰো আৰু যিমান খিনি আমি মে আৰু সেইখিনি আৰু চামান আৰু যদি পইচাইদি মিলে তেতিয়াহলে আমাৰ একমাহ হ'বও পাৰে, গোটেই মাহ দি আমি চাবও পাৰো আৰু যদি অলপ অসুবিধা হয়, তেতিয়া আমি পোন্ধৰ দিন মানত ঘূৰি আহিম আৰু যিখিনি চাব পাৰো
অ
আমি মানে বৃন্দাবন মথুৰা এনেকৈ চাব মন আছে কিবা কাখি নে কি কয় এনেকৈ- কিবা প্ৰেম মন্দিৰ এনেকে যাম বুলি ভাবি আছিলো কি ত চাউ দিবাচোন এতিয়া আহি মতল
তাকে মানে ময়ও যাম বুলি ভাবিছিলো সেইকাৰণে মানে আপোনালগত যোগাযোগ, ত কৰিলো,
অ নাই দিয়া মই খবৰ দিম দিয়া তাৰিখ ফিক্স হলে। অ যেতিয়া তাৰিখ টো ফিক্স হোৱা তেতিয়া মই কৈ দিম তাৰিখ টো এতিয়া হোৱা নাই ন মানে কেইজনীমান বাইদেউক, ক'লে যে বাইদেউ এতিয়া নাযাওঁ আমাৰ অকনমান বাৰিষা অসুবিধা হৈ আছে সেইকাৰণে আমি আহিন কাতি মাহত হ'লে ভাল হয় সেইকাৰণে এতিয়া আপুনি বাদ দিয়ক আৰু আহিন কাতি মাহত যাওঁক সেইকাৰণে আমি তাৰিখতটো আৰু ভাবি চিন্তি গোটেইকেইজনী মানে ল'গ হৈ মানে কে নবেল কৰি দিলোঁ
অ অ এনে মানে আপোনালোকৰ এনে ভ্ৰমণত ভ্ৰমণত গলে এনে কিমান মান খৰচ পৰিব নো?
আমি যদি ট্ৰেইনত যাওঁ তেতিয়া বহুত খৰচ নালাগে আৰু চুপাৰত গ'লে নাই বোলো ত্ৰিশ হাজাৰ মান কৰি পৰিব
মানে তোতেল ত্ৰিশ হাজাৰ
হয় এজনত ত্ৰিশ অ
অ অলপ খৰচটো অলপ বেছিয়ে হয়
বেছি হ'বই চুপাৰত গ'লে বেছি হ'ব আৰু যদ দি আমি ট্ৰেইনত যাওঁ তাত কে অলপ কমত হ'ব এতিয়া মানে কেইজনী মানে চুপাৰত যায় চুপাৰত গলে সুবিধা হয় বোলে ট্ৰেইনত গ'লে আকৌ অলপ অসুবিধা হয় বুলি কৈছে
ট্ৰেনত মানে এনেকে উঠা নমা এনেকে মানে ট্ৰেনসলো আৱ গাড়সহলো আৱ সেনেকে অলপ অসুবিধা হয় একেবাৰে মানে
অসুবিধা হয় মানে চুপাৰত হ'লে চুপাৰত গলে একেবাৰতে এখনতে হয় সেইকাৰণে মানে চুপাৰত যাম বুলি কৈ আছে য মই আমি এতিয়া বেছি হোৱা নাই বিশ জনীমান হৈছো নাই বোলিও গাড়ীখনত চল্লিশ জনী মান লাগে নেকি চিটত
অ এনেই মানে আপোনালোকে এতিয়া আৰু নাযায় এতিয়া মানে আৰু এতিয়া মানে আপোনাকে মানে কিমান মানুহ যাব
এতিয়া ঠিক হোৱা নাই গো তেইখিনি কেতিয়া হয় উম মানে অ আমি এইটো জোনৰ মান নহয় জুলাই মাহ হলে। জুলাই আগষ্ট ছেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰতে হ'ব ছেপ্তেম্বৰ অক্টোবৰৰ ভিতৰতে হ'ব লাগে ত যদি নহয় উ নৱেম্বৰত হব আৰু।
এনে মই গ'লো হয় গলে আৰু আমাৰ ইয়াতে মানে সেই যাওঁতে। পুৰুষো যাব পাৰে ন।
অ আমাৰ মানে মই মোৰ মতে মই কৈছো যে আমি ছেপ্তেম্বৰ মাহতে যাম সিফালে বহুত। দেৰি হৈ যাব আৰু ইমানে নৱেম্বৰ ডিচেম্বৰ প লগে লগে। মাঘ বিহু সময় আহি যাব নে
সেইকাৰণে চেপ্তেম্বৰ মানতে যাম বুলি কৈছে। কেইজনমানী মানে যাম বুলি কৈছো ছেপ্তেম্বৰত আৰু কেইজন মানে একো কোৱা নাই।
মানে আমাৰ ইয়াতো মানে বহুত। সেইজনী মানে মহিলা আৰু পুৰুষো পুৰুষো আছে তেওঁলোকে। তেওঁ যোৱা কথা কৈছিল। কলে মানে মোক কৈছে যে তোমাৰ চিনাকি আছে চাগে। ত হে তেলোকত হে মানে এক অসুবিধা নহয় যদি চিট মানে চিট মিলে তেতিয়াহলে মানে তেওঁলোকেও যাব তেওঁলোকে মোক কব কৈছে।
উ যাব পাৰিব ৰ'বা মই এইটো বেলেগক নিনিলেওতো তোমালোকৰ পৰিয়াল তোক টো নিবই লাগিব। যদি শীত মে হয়। কিবা ক হল মিল মাৰচ
আমাৰ ঘৰৰ সেইফালৰে হয়।
উম নহ'ব দিয়া মই আৰু খবৰটো দিম মানে অ। কি ক'লো ৰম অ ছেপ্তেম্বৰ ছেপ্টেম্বৰ ছেপটেম্বৰত যাম আৰু তাৰিখটো মই আগতীয়াকৈ আক কৈ দিম।
অ হ'ব।
মাজত- কৰিলে গম পাবা
খবৰ জনাম মই আমি এ' এনেকে কামত ব্যস্ত থাক। সময়টো নিদিব মাজতে-
হব দিয়া। অঁহ দিম দিয়া
আপুনি ভাত পানী খালে নে এতিয়া?
অঁ ভাত খালোঁ ভাত খালো। তোমালোকে খালা নে?
অঁ আমি খালো। হেৰি হ'ল মানে সোনকালে খালো পোৱা খোৱা নাছিলো। সেইকাৰণে মানে আজি অলপ সোনকালে হ'ল।
অঁ আমি পুৱাওঁ খোৱা যায় ন। পুৱাওঁ খাওঁ। তিনিবাৰ হয়ে খোৱাতো। অঁ আৰু তো চাহ- তাহটো আছেই।
অঁ অঁ আমাৰো খোৱা হয়। আৰু এনেকে কাম থাকিলে ন কিবা কাম থাকিলে সেনেকে আৰু মাজতে পোৱা আৰু ইমান কৰি থকা নাযায়। খোৱাই খাই সোনকালে ভাত- পানী বনাই কিনে মানে- সেনেকে খোৱা হয়।
আহক নহলে মই-
মইটো নিশ্চয় ফোন মা যিয়ে কাৰণ য'ত দিবি। যাত্ৰী কম হৈ থাকে। যাত্ৰী যদি কম হৈ থাকে তেতিয়াতো মই- চিটটো পুৰা কৰি নিবই লাগিব খালি চি তততো এখন গাড়ী লৈ যাব নোৱাৰি অ সেই পান মম উ লৈ যাবই লাগিব
অ মানে অলপ মানে আৰু মানে তেওঁলোক অ আৰু আমাৰ ইয়াতে নাই বোলো দহ পোন্ধৰজনী মমানেই ওলাব মানে যোৱা মানুহ ত পোন্ধৰ জন মান যোৱা ওলাবহে মানে তেওঁলোকেও যৰে মানে যাব ইচ্ছা কৰি আহে আমাৰ ইয়াতে মানে এনেকে এনেকে ভ্ৰমণত মানে মানুহ নাযায় এনেকে কোনো নাৱা মানুহ নোলায়ে আপোনাৰালোকত ত মানে গম গম পা মানে এনেকে আপুনিও ক'লে যাব বুলি সেইকাৰণে মানে আপোনাকে শুনিলো
আমাৰ ইয়াতে যায় থাকে আমি মাজতে আমি বৰদোৱা থানত গৈ আহিলোঁ তাৰপিছত মৃত্যুঞ্জয় মন্দিৰ গলো এনেকে একেলগে চাই আহিলো আৰু মাজত ত আমি অ আমি সে ইয়াত জৰ কথা আছে কি ক মাজুলী মাজুলীত যোৱাৰ কথা আছে আমাৰ ইয়াৰ পৰা বহুত যায় সত্ৰত তাৰ মানে সত্ৰবিলাকত বা ভ্ৰৰ্ম হিচাপত জগন্নাথ যায় বা অন্য ক'ৰবাত যায় অ বহুত য আৰু অ
অ অ মই অওলপপ অলপ সমোনখে মোক খাব জ দে ম এয়া বাৰু অলপ ৰাখিছো মানে এজন মানুহ আহিছে মানে তেওঁ স আছে কিবা কাম আছে বোলে
অ অ অ হ'ব দিয়া নহ লৈছো ফোন কৰি খবৰটো ল'ব মই জনাম বাৰু তাৰিখটো ফিক্স হলে
অ দিয়ক হব দিয়ক অ।
আত্চ্ছা আত্চ্ছা।